হেল্ল' হেল্ল'
হেল্ল'
অ নব
অ কওক
ভাত পানী খালি
ভাত পানী নাই খোৱা
কি কৰি আছ।
এয়া শুই উঠি আহিছো
তাকেহে কাইলৈ পৰীক্ষা আছে নহয়
অ তাকে পঢ়া শুনা হৈছে নাই
নাই নাই এতিয়ালৈকে কৰা নাই বাৰু তই কোনটো কোনটো চেপ্তাৰ পঢ়িলি
মই কোনকেইটা চেপ্তা আহিব এতিয়ালৈকে গমেই পোৱা নাই নহয়
অ আহিব তিন এয়া আহিব এইটো কি কয় তাৰ লাষ্ট লেচন এ আহিব তাৰ পিছত আমি ফুৰিবলৈ যোৱা কথাটো কি হল?
ফুৰিব আহ সেইটো যাব লাগিব পৰীক্ষা চৰীক্ষাতটো পৰীক্ষা চৰীক্ষাতটো দি মেলি।
এনেই কিমান মান বাজেট লাগিব বাৰু ক'ত ক'ত থাকিম বস্তুটো চাইছ নাই?
ল'ব লাগিব চাগে
অ শ্বিলঙৰ বাহিৰে আৰু ক'বাত বেলেগ বেলেগ জেগা আছে নি ফুৰিব পৰা‌?
শ্বিলঙৰ বাহিৰে
শ্বিলঙৰ বাহিৰে
শ্বিলঙৰ বাহিৰে ক'ত যাব লাগিব কিমিন চিমিন সেইবিলাক যাব লাগিব। মেঘালয় আহ,
মেঘালয়া,
ভাল ভাল জেগা এইতিয়া অ এইবিলাক এই এতিয়া এইবিলাক হেৰি হৈ থকা নাই জানো কি বুলি কয় এতিয়া বৰষুণো আছে পাহাৰ চাহবিলাক
আহ ছিকিম টিকিমো ছিকিম টিকিমো যাব পাৰি।
আহ
তাকেহে,
তাৰপিছত ভাত পানী
ভাত পানী নাই খোৱা খাম হে মা দেউতা ভাল।
অ ভালেই ভালেই,
ভন্তি,
ভণ্টি ভালেই।
তাকেহে কাইলৈ পৰীক্ষা ভালকে দিবি আৰু
তাকে পৰিক্ষা ভালকে দিব লাগিব চাগে।
উম উ নহলে আৰু কি হব এডমিট কাৰ্ড আনিলো, আনিলো, আনিলো,
কি বুলি তাৰপিছত
তাকে অলপ বোলো ট্ৰেভেলিঙৰ কথাটোকে আলোচনা কৰো বুলি ফোন মাৰিলো।
উম এইটো বাজেট তিনি বেছি লাগিব ন পাঁচ চাৰি পাঁচ হাজাৰ মান
স যদি আমি টাৱাং যাওঁ তেতিয়া সাত হেজাৰ লাগিব যদি কাৰোবা বাইক বাইকৰ পিছত যাওঁ
হম
কাৰোবা বাইক এখনৰ লগত যদি দুটা মানুহ যাওঁ তেতিয়া চেভেন থাউজেণ্ড ছেভেন থাউজেণ্ডকে, ধুনীয়াকে‌ ভালকে খাই বৈ আহিবলৈ আৰু মানে ভালকৈ একদম ভাত পানী মানে ভালকৈ খাব লাগিব ন মেগি চেগী কিবাকিবি ধৰক তাত দাম কামটো অলপ বেছি হ'ব পাহাৰ এলেকাত
আহ
তেনেকা মানে খাব লাগিব বাকী আৰু ধেই জেগা আছে এইফালে
অ এইফালেটো যাবলে বহুত জেগা আছে জেগা ওলালে ধেৰ জেগা আছে।
তাকে কালি পিউজেও ফোন মাৰিছিলে আহিব বান্দদা ফুৰিবলৈ
বান্দদাত ফুৰিব আহিব।
অ মোক কালি কৈ আছিলে ফুৰাবলৈ
অ ৰঙা নদীত পানীও বাঢ়িছে
অঁ তাকেহে ডেম চেম এনেকুৱা কিবা অৰুণাচলৰো পানী বাঢ়িলে বোলে
আহ
অৰুণাচলৰ পানী খিনি গোটেই আছামলৈ আহি গ'ল বোলে
আহ গোটেই গৰ চৰ ভাঙি দিছে
উমম তাকে হে হেৰি এইটো কি কয় বাকী প্ৰণ প্ৰণৱক খবৰ কেনেকুৱা আমাৰ প্ৰণৱ
ভালে ভালে
উম
পইচা পাতিবিলাক দিয়া বিলাক হ'ল নে?
অ দিলো দিলো স্কুলত কেতিয়াবাই দিলো
মই কাইলে এডমিট কাৰ্ডখন ল'ব লাগিব
উম উম তাকে পৰীক্ষা দিয়াৰ পিছত উম ফুৰিব যাম আৰু গোটেইকেইটা লগৰকেইটা মিলাই নাক এহঁতিতো এহতিটো নাক কাটি যোৱা কথা পাতিয়ে আছে
অহ
তাকে নাক কাটিলে নাযাম চাগে সেয়ালেহে যাওঁ বল সেইটো সেইটোৱে চিকি টাৱাং টাৱাং মাং চাং চাইডে যোৱাই ভালচোন নাক কাটি যোৱাতকে
এতিয়া তোৰ মানে বতৰ বিলাক বেয়া নহয় জানো এতিয়া পাহাৰ এলেকাত যাবলৈ ভয়
এইটো এতিয়া মনচুম হেৰি নহয় জানো
মনচুন চিজন এ এতিয়া গ'ল আৰু অৰুণাচলত অলপ টাৱাং চাইডে অলপ কি সাইচ বাৰু ৰিক্স সেইটো টাৱঙত এতিয়া বুলি নহয় মানে বৰষুণ চৰষুণ দি থাকিলেও বৰষুণ চৰষুণ দি থাকিলে তো দি থাকিলেই নিদিলেও মানে খাতৰা আছে তাত মানে লেন্স শ্লাইড হৈ যায় এইটো পাহাৰ খহি যায়।
উম
তক গৈ লাগি ধৰিলেই হ'ল আৰু মাজতে
অ সেইকাৰণে দিগদাৰ।
উম সেইটোৱে
তাৰপিছত ভাত পানী বনাই আছে নে?
বনাই আছে বনাই আছে মাংস
মাংস নি
উম! ন কালিয়ে আনিছিলে বাৰু উম!
মা হয় ৰাতিপুৱা মাংসটো খাই ভাল লাগে।
ৰাতিপুৱা মাংসটো খাই ভাল লাগে অ অ।
আহ মাতিম মাতিম ৰয় পৰীক্ষা চৰীক্ষা কেইটা দি লও
চিৰিয়াছলি সুধিছো মই।
সঁচাকে মোৰ বাৰ্থডে তেইশ তেৰ তাৰিখে নহয় জানো
বাৰ্থডে জুলাই।
অঁ
উম এইবাৰ নোমাতিলেহে আও ইবাৰ টো ইবাৰ মাতিছিলি নেকি?
ইবাৰ ভালকে পতাই নাছিলো মই।
হ'লেও মাতিছিলি হ'বলা।
অ তই নাহিলি।
এ তই ৰাতি পাতিছিলি তেতিয়া যাবলৈ বেয়া হৈছিলে আকৌ।
আহ সেইটো হয় বাও
এতিয়া বা কিবা অ নহ'লে স্কুলতে দি দিবি কাৰণ নাইন পোৱা পাও ধৰ চব আহ। আহিব নোৱাৰে নহয় ৰাহুলহে আহিব আহিলেও। ৰাহুল আহিব আৰু পিয়ুষতো সেনেকে ইমান তাততো ৰাতি নিদিবই। আহিবলৈ আৰুনো কোন আহিব এ স্কুলে চিস্কুলে কৰ'বাত মানে তপ খুৱাই দিবি ন।
উম।
ঘৰত মাতিলেও বেয়া ন।
আকৌ কিছুমান আহিব নোৱাৰে দিগদাৰ হৈ যাব।
ঘৰত অ মই ধৰি লব চ কৰে। ৰাতি আহোতে আৰু এতিয়া য
অ দেৰি দিগদাৰ হৈ যায়।
অ দিগদাৰ হৈ যায়। না আৰু সেইটোতো সেইটোৱে সেয়া আৰু মোৰ বাদ সেইটোতো মোৰ বাৰ্থডে' এইবাৰ আশাই নকৰিবি তহঁতি। মোৰ বাৰ্থডে কেলে গম পাইছ নাই মোৰ বাৰ্থডে হয়। ফেব্ৰাৰী চাৰিাৰিখেঘাৰ তাৰিখমানৰ পৰা পৰীক্ষাই হ'ব চাগে মে বি আমাৰ।
অঁ
এইেই ত কেনেকে খাবি এইবাৰ দিলেও।
তো বাদটো এনেকুৱা হ'ব আমি এধায় হোৱাৰ পিছত খাব পাৰিম।
অ এদাই অহাৰ পিছত খাব পাৰিবি। কিন্তু শুন মানে যিমানেই ক বাৰ্থডেৰ দিনা চেলিব্ৰেশ্যনটো আৰু। বেলেগ এদিনা চেলিব্ৰেচনটো। অ বেলেগ বস্তু মানে সেইটো সেইটো এনেই খানা টাইপৰ হৈ যাবগে। আমাৰ লগৰ এটা মানে আমাৰ বানাদাৰ লগৰ এটা মানে ৱাটাৰ ছাপ্লাইৰ সিহঁতৰ মাটিতে বহাইছে হাঁ।
উম!
শুনিছ নায়
শুনিয়ে আছোঁ।
সিহঁতৰ মাটিতে মানে ৱাটাৰ চাপ্লাই বঢ়াইছে।
উম।
ৱাটাৰ চাপ্লাই বহাইছে মানে অ বহাইছে তাৰপিছত সিহঁতৰ তাত মানে ধুনীয়া মানে ৱাটাৰ চাপ্লাই বোৰ আজি। আজিকালি ৱাটাৰ চাপ্লাই বোৰ কেনেককা বনাই আৰু পুৰা ষ্টেণ্ডাৰ্ড কে নবনাই জানো। ফুলৰ টাব- চাব এনেকৈ সজায় তাৰপিছত তটো মানে এতিয়া নতুনকৈ পুৰা ধুনীয়া মানে বহুতো ক বহুত গাঁওৰ কভাৰ কৰে যে। সেইটো কাৰণে মানে ডাঙৰ মানে সিহঁত তাতে খানা আছে ছয় তাৰিখে। ৰাতিলে তাতে থাকিম চাগে ৱাটাৰ চাপ্লাই।
অ
ৱাটাৰ চাপ্লাইটো বঢ়ালে পইচাও পাই নহয়।
এ পায়, পায়, পায়।
আৰু তাৰ লাইট চাকৰিটোও পাই যায়।
অ পায় পায়। সিয়ে পালে বাৰু সিহঁতৰ যোনটো মাতি গৈছিলে সিয়ে পালে চাকৰিটো। পঢ়া- শুনা নাই। মই ছ এ চাবক্। লাষ্টৰ দিনা ভুৱা আৰু পল আছে।
উম।
পলা।
অ অ পললিকাল আৰু হেৰি আছে বিহু। তাৰপিছত। হে হেৰি কি বুলি কয় এই ৰোল নাম্বাৰটো কিমান?
আাপোৰ।
অ
মোৰ
হাঁ!
এডমিট নাম্বাৰটো চোৱা নাই।
অ এইবাৰ হেনো ৰোল নাম্বাৰটো চেঞ্জ কৰিব।
অঁ চেঞ্জ কৰিব বুলি শুনি আছোঁ যোনে বেছি পাৰ্চেন্টেজ পায়। এ ইংলিছ তো পঢ়িলেও ইমানকৈ লিখিবই নোৱাৰোঁ কাৰণ আমি আছামিছৰ পৰা ইংলিছত ট্ৰাঞ্চলেট কৰিব নোৱাৰো ন কোন কোনবিলাকে লিখিব পাৰে ইংলিছত গম পাইছা নাই, যোনবিলাকে ইংলিছত আছামিছৰ পৰা ইংলিছত অ ইংলিছৰ পৰা অ আছামিছৰ পৰা ইংলিছত ট্রান্সলেট কৰি ল'ব পাৰে, তেতিয়া ত ধৰ পাতটো কাহিনী তই অসমীয়াত বুজি গলি, তাৰ পিছত তাতগৈ অঁ তাত গৈ প্ৰশ্নটো বুজি পাই বোলে ট্ৰান্সলেট পাৰিমেই, যেনে হলেও এটা লং কুৱেচনো লং কুৱেচন হ'লেও লিখিব পাৰিবি।
হব হেৰি তেনেকেই ন।
অ সিহঁতি পাৰিব বাৰু সিহঁতি হলেও সিহঁতি চুকাও বাৰু।
উম!
ভীষণ চুকা, তাৰপিছত সেইটোকে পৰীক্ষা চৰিক্ষা আদায় হোৱাৰ পিছত তাকে ফুৰিবলৈ যাম আৰু।
যাব লাগিব ফুৰিবলে।
আহ। এই ছিকিম নহ'বা এনেকা শ্বিলং তিলং এনেকা টাৱাং-চাৱাং। লাইট লুমো যাব পাৰি, ত ধৰি লোৱা চাৰিদিনীয়া প্লেনত যাম লাইট লোং ঘূৰিম, এ ঘূৰি আহিম আৰু বেছিদিনীয়া কৰিলে আকৌ পইচা বহুত লাগিব নহয়।
অ- অ- অ।
ভাল এনেকা এজেঞ্চি এটা লাগিছিলে অ এজেঞ্চি ধৰি লোৱা এনেকা পইচা ইমান পাঁচ হাজাৰত বোলে মই তোমাৰ লাইফ লুং ঘূৰাই আনিম, হেনেকা এজেন্সী এটা লাগিছিলে, হা?
অ অ।
সেইটোয়ে।
চাব হ'ল নেকি সময়টো।
নাই নাই ৰ ৰ আৰু এবাৰ এক তাকে। বাকী পঢ়িবি আও।
অ অ পঢ়িব লাগিব।
উম, ভাত পানী খাবি। পঢ়িম পঢ়িম, ভালকে পৰীক্ষাটো দিবি অল দা বেষ্ট।
কাইলৈ পৰীক্ষা আছেই।
কাইলৈ পৰীক্ষা আৰু পৰীক্ষা কেইদিনেই ভাল হ'ব, এই দছটাৰ পৰা অ নটা বা চাৰে দছটাত ছুটি হৈ যাব।
উম উম।
নে ক্লাছ
নকৰে নকৰে। এই হেৰিয়ালে সাজ খাতৰ হেৰিয়ালে আহিপিনে ভেজা আছালে।
তাকেহে যাম নেকি?
উম।
তাকে যাম চাগে।
হ'ব দে।
হ'ব তেতিয়া ভাত পানী খাবি, আৰু এ পঢ়িবি ভালকে, কাইলৈ পঢ়ি আহিবি যদি ওচৰত পাওঁ আৰু শিকাবি আৰু।
অ'।
এ পঢ়িছনে নাই বাৰু সঁচা কথা কচোন?
নায়ে ও, পঢ়িমহে।
অ' ঠিকে আছে বাৰু। হ'ব তেতিয়া
উম।